হেল্ল'
হেল্ল'
অ নমস্কাৰ
অ নমস্কাৰ।
অ কি কৰি আছে আপুনি?
মই এনে আছো এতিয়া।
অ দিনটো ভালে গ'ল নে আপোনাৰ?
অহ অলপ গৰম পাইছিলোঁ তথাপি মানে গেল আৰু তেনেকে।
হয়।
অ আপুনি কি কৰি আছে?
মই আছো মানে ভাত খাই এতিয়া বহি আছো।
আহ কি চব্জি দিছিলে?
আহ অ চিকেন আনিছিলে অ তাকে আলুৰ লগত খাইছো তাৰ পিছত অ দালি আছিল। ছিলে।
আহ অ ভাল অ মোৰো খোৱা হৈছে মই খাই মেলি এতিয়া মানে এনেই বহি আছো।
হয় অ।
এইটো আমাৰ অ ৰঙালাও আছিলে, আৰু মাছ আছিলে। মাছ ফ্ৰাই আছিলে, আৰু বুট ভাজি আছিলে।
অ ভালেই। অ পাছত অ পানী বৰষুণ দিয়া নাই নেকি? সেইফালে
এতিয়া বৰ্তমান নাই অকমান আগত আহিছিলে। এতিয়া বৰ্তমান নাই।
অ আমাৰো। তেনেকুৱাই অ তেতিয়া আহিছিল অ বাৰটা মানত বাৰটাৰ পৰা তিনিটালৈকে পৰিছে পানীতটো। তাৰপিছত আৰু যি গৰম দিয়া আৰম্ভ
অ ইমান দীঘলীয়া টাইম দিছে ন ইমান দীঘলীয়া অ বাৰটালৈ বাৰট
হয়
অ আমাৰ ফালে ইমান দিয়া নাই দিনতো দিয়াই নাই। এই গধূলি মানত পাঁচটা মানত অকনমান দিলে তাৰপিছত এতিয়াতো নাই।
অহ
অ এনে আপুনি আহ এদিনত ৰাতিপুৱা শুই উঠ উঠাৰ পিছত আপুনি এনে কি কি কৰে? মানে আপোনাৰ ডেইলি লাইফটো কেনেকুৱা যায় এদিনত
সেইটো মই মানে জানিব বিচাৰিছো আপ আপুনি অকণমান কৈ দিয়কচোন।
অ কৈ দি আছো বাৰু, মানে আহ তেনেকুৱা আহ নৰ্মেলি মই এনে উঠি ব্যয়াম কৰো, ব্যয়াম কৰাৰ পাছত অ মানে চাহ পানী খাওঁ আৰু তাৰ পাছত তাৰ পিছত অ চাহ পানী খাই পাছত ভাত খাও অলপ সময় পাছত
হয়।
পিছত আহ বেলেগ দিনত অ এনে থাকো অ কিতাপ পঢ়ো নহলে মোব চাই থাকো ত পাছত আৰু মাজে সময়ে কেতিয়াবা বাহিৰতো যাওঁ
হয়
হয় তাৰ পাছত উ তেনেকুৱাই যাই আৰু পাছত ভাত খোৱা আহা আৰু তেনেকুৱাই
হয় মোৰ অহ মই ৰাতিপুৱা পাঁচটা বজাত উঠো পাঁচটা বজাত উঠো মই আমাৰ মই গাঁৱত থাকো হিচাপে মই আমাৰ ঘৰত গাঁও এৰিয়া হিচাপে মানে গাঁৱত অহ কি কি কাম বন হয় মানে এটা ঘৰত কি কি কাম বয় কাম হয় সেইবিলাক কৰো যে ৰাতিপুৱা পাঁচটাত উঠি অ চোতাল সাৰু তাৰপিছত আৰু ৰাতিত খোৱা এই বাচন বাচন বৰ্তন ধুব লাগে তাৰ পিছত উম মানে তোৰ আগতে শুই উঠাৰ লগে লগে মানে নিজকে অলপ ফ্ৰেচ কৰো ৱাছৰুম যাওঁ তাৰ পিছত বাচ্ছ লগাও সেইবোৰ কৰ পিছত সেবোৰ চোতালত হাৰা বা বাচন বৰ্তন নে ধুৱা সেইবোৰ কৰো তাৰ পিছত আৰু ঘৰ মোচা সেইবোৰ কৰা যায় আৰু তাৰ পিছত আহো আহ কাপোৰ ধোৱা সেইবোৰ আৰু আমাৰ দেউতাহঁতৰ ধুবা লাগে দেউতা আছে যেতিয়া আৰু মোৰ আছে তাৰ পিছত আহ খোৱা দোৱা সেইবোৰ মাও কৰে আৰু ময়োও কৰো হেল্প কৰো মানে মাক আৰু এনে এনে সাতটা সাৰে সাতটা মান তেনেকে বজা আহ বাজিলে অহ আমি ভাত খাওঁ আমাৰ মানে আমাৰ ঘৰত মানে ৰাতিপুৱা চাহ খোৱা অভ্যাস নাই। আমি ডাইৰেক্টৰ মানে ভাত ৰাতিপুৱা ভাতটোয়ে খাই লও তাৰ পিছত নিজৰ নিজৰ ডিউটিত আমি যাওঁ মানে স্কুলত যাওঁ তেনেকুৱা আৰু তাৰপিছত স্কুলৰ পৰা আহি আহ ফ্ৰেছ হৈ ভাত খাওঁ তাৰপিছত আৰু কামত লাগি যাওঁ এ চোতাল সাৰা গধূলিত আৰু বাচন বৰ্তন মানে আহ ধুৱা তাৰ পিছতে
আহ ৰাতিৰ আৰু খানা সেইবোৰ ভাত বা চবজি সেইবোৰ বনাও আৰু
হয়
এনেদৰে মোবাইল চাওঁ তাৰপিছত কিতাপ কিতাপ চাওঁ কেতিয়াবা আৰু টিভি চাও এনেকে আৰু দছটামান এঘাৰটা মান বজা হলে মানে শুই শুই যাওঁ আৰু মোৰ তেনেকুৱা ডেলি ৰুটিন সেইটোৱেই আৰু তেনেকুৱা মানে এদিনত তেনেকে আহ টাইমবোৰ গুচি যায়
হয় মানে আপুনি শিক্ষয়িত্ৰি নেকি
কৰো হয়
হা
কৰো হয় কৰো কাম কৰোটোৰ হয় হয় এনে কৰি আছো
অ মানে অ চৰকাৰী নহয় আৰু কি আপোনাৰ
অ অ
অ একখনো নাই তথাপিও শিক্ষয়িত্ৰীটো বহুত অ ভাল আৰু সন্মানীয়।
হয় নিজৰ মানে বেসটো দিয়াছো। যিমান পাৰে। ছাত্ৰ ছাত্ৰী সকলক মানে ভালকে দি আছো যে। সিহঁতেও মানে নিজৰ নিজৰ গলত এটা এটা সপোনত মানে আগবাঢ়ি যক যাক সেইটোকে বিচাৰি মানে আহ নিজৰ পৰা যিমান পাৰো সিমানে মানে। অ ভালো দিও আৰু।
অ। মানে অ ভালে আপোনাৰটো।
অ তেনেকেই গুচি যায় মোৰ এদিন।
হয়।
এনে আপোনাৰ মানে আপুনি কি কৰি ভাল পায় এনে। সাধাৰণতে সুধো মানে।
অ এনে মোৰো আহ তেনেকুৱাই মানে কেতিয়াবা আ। কিতাপ পঢ়ি থাকো আৰু কেতিয়াবা ভাল পোৱাাতো এ ট্ৰেভেল কৰি ভাল লাগে আৰু
হয় হয় হয় হয় এনে কেনেকুৱা কুৱা ধৰণৰ কিতাপ বোৰ পঢ়ে আপুনি
আহ কিতাপবোৰ মানে অ বেছিভাগতো নিজৰ যি লাইনত পৰিঢ যোৱা তেনেকুৱাই ডিগ্ৰী কিতাপবোৰ পঢ়ো আৰু কেইটামান নবেল বোৰো পঢ়ো
হয় হয় হয় হয়।
হয়।
অ এনে আপুনি কি ভাষাৰ নবেলটো পঢ়ে।
অ মই মানে ইংলিছৰ বেছি পঢ়ো আৰু
হয় হয় ইংলিছৰ অ। হয় ইংলিছৰ আপুনি আপুনি পঢ়া এটা মানে নবেলৰ। আ কাহানী এটা। মানে অ ক'ব পাৰিব নেকি মই অকনমান শুনি যাও যদি আপুনি পাৰে যে যিহেতটো মানে অসুবিধা নহয় আপুনি ক'ব পাৰিব।
উম মানে মই মই মানে নিজৰ কাৰণে মাত্ৰ পঢ়ি যাও ত' মই এতিয়া বুজাব নোৱাৰিম আৰু।
হা হা হয় হয়। অ একো নহয় বাৰু ঠিকেই আছে।
আৰু আপুনি ট্ৰেভেল কৰি ভাল পাই কৈছিলে না।
হয় হয়।
অ এনে কি কি জোগাত ট্ৰেভেল কৰিছে আপুনি অসমৰ বাহিৰে বাহি। বাহিৰত বা অসমৰ ভিতৰতে কোনটো কোনটো মানে ঠাইয়ত আপুনি ফুৰিছে যে বা আৰু কোনটো ঠাইত আ ফুৰিকিনে বেছি মানে বেছি। ভাল লাগিছে সেইটো কলে ভাল পাম।
অম মই মানে অ। ফুৰিবলে ভাল লাগে কিন্তু বেছি তেনেকুৱা যোৱা নাই। অ মই অসমৰ বাহিৰত বৰ্তমান যোৱা নাই অসমৰ ভিতৰত ভিতৰতে মানে যিখিনি কৈছো
হয়
যাইটো মোৰ মানে শ্ৰীচত বেছি ভাল লাগিছে আৰু তাতে
হয়
ত' মিউজিয়ামত যায় ভাল লাগিছে আৰু আজি আৰু তাত তে স খিনি অ উ দেৱতা দেৱোত সেইগিলা চাই ভাল লাগিছে
হয়
কত অ অ মন্দিৰ বিলাকত বেচি গৈছো আৰু
অ অ হয় এনে মানে মন্দিৰ বিলাক ত যাই মানে নি ভাল লাগে আৰু না মনত শান্তি কিবা অনুভৱ হয় সেইটোৰ কাৰণেতো আমি যাও ন
মানে এ এনেকুৱা মন্দিৰ যত অ পাহাৰ বা তেনে খোৱা তেনেকুৱা বিৰত অ বেছি ভাল লাগে আৰু মানে অ মাইনৰ কাৰণে অলপমান ভাল লাগে হিয়াৰ
হয় হয় ফিজ ফিজ থাকে ন এনে প্ৰকৃতিৰ মাজত এ পাহাৰ এৰিয়া অঞ্চলতো বহুত মানে প্ৰকৃতি থাকে গছ গছনি আ সেইবোৰ থাকে পকী সেইবোৰ থাকে ন সেইবোৰ মানে দেখি ভাল লাগে আৰু বেছি ফিচ মানে ফ্ৰেচ ফ্ৰেচ এটা মানে অনুভৱ আহে আমাৰ মনত হয় মই তেনেকে জেগাত অ ফুৰি মানে বেছি ভাল লাগে আৰু যত মানে প্ৰকৃতি বেছি আছে পাহাৰ এৰিয়া এইটো কিন্তু চাই বাক বাগিচা সেইবোৰত মানে গ'লে এতিয়া গ'লে মানে বহুত গৰম হয় চাই বাগিচাত গৰমত আৰু বেছি গৰম মানে হৈ যায় এনে আমি ভাবো যে চাই বাগিচাৰ ভিতৰত অ গছ গ গছনিও আছে তাতেতো ঠাণ্ডা তেনেকে ফিল কৰো মানে দূৰৰ পৰা হয় ন তাৰপিছত যদি মানে ওচৰত যায় আমি যাওঁ তেতিয়া হলে বহুত গৰম ফিল কৰো আৰু হয়ও বাৰু বহুত গৰম হৈ যায় চাই বাগিচাত মানে ভিতৰত সেইটো নাজানো আৰু কিয় বা হয়
অ
অ
মানে সেইটো অ মানুহ লগত পুৰা সমান নহয় ন ত তাৰ কাৰণে এই কি চ হয়
অ আজি আপোনাৰ লগত এ এইটো আমাৰ ডেইলি লাইফ আৰু সেইটো ট্ৰেভেল কৰা সেইটো বিষয় আলোচনা কৰি ভাল লাগিলে। আমি ইয়াতে সমাপ্ত কৰো অ
অ ধন্যবাদ